কি বোলে হেল্ল'? হেল্ল'।
আহ।
সৰু দিয়া সৰু দিয়া।
হেল্ল' অ'। ক?
চাহ খালোঁ।
উম, কি লগত?
বিস্কুট।
উম। ভাত
ভাত বনাই আছে ভন্টিয়ে বনাই আছে। অহ এইয়া কিহৰ লগত বনাইছে জানা আলু আছে ভোল আছে।
উম।
কি কৰি আছা?
মই এতিয়া এই কোমোৰা এটা আনিছিলে। মায়েহে তাকে কোমোৰাতোকে কাটি লওঁ তাকে অলপ
অ'।
উম, যালি কুমাৰ এটা আনিছিলে।
অ'।
হেয়া কোমোৰাকে কাটিম আলু কঠাল কটি দি পেললে থূপ থূপকে বনাম আৰু।
অ'।
ইমান নবনাও গৰমত কি মই কি খাম আৰু।
উম, গৰমত কি খাব ভাত।
যি গৰম দিছে আৰু। দিনতো সেই ৰাতিপুৱা এসাজ খোৱাই আৰু দুপৰীয়া খোৱাই নাই।
আমিও এসাজ এ খাইছো।
উম। হেৰি বনালো আহ সয়া চয়াবিন আলু ভাত কেৰেলা কঠাল গুটি। তাকে থূপ থূপকে বনালো অকমান জোল খানি খাব পাৰকে।
অ', আলু প আলু পুটল
উম।
পিটকা মেচেকা পিঠাগুৰি
উম। আমাৰ আছে তিতা পাত অলপ বনোৱাহে নাই। মই ভাল হয় লওঁ তাৰ পিছত খাম।
হম?
উম, তিতা পাত।
অ', আছে নহয় কেইটামান।
অহ।
ভাল হ'ল লগ দানক সি দেতাৰ তহঁতে আনা আছিলেচোন।
অ, ধেৰ মেচকা কিবা কুকুটা। বেছিকে দি টেঙা আৰু শুকুটা পাত।
অহ।
চবেই সিদিনাখন তিতা কেঁচা তিতা খাইছিলো।
অহ', উম।
গৰমত মছলা নাখাবি বেছি, মছলা নাখা
গৰমত মছলা জাতীয় শাক-পাচলি খাদ্য বেছি খাব নালাগে, সদায় নৰ্মেল অহাৰ খাব লাগে।
মাহঁতে কি কৰি আছে?
আছে। বহি আছে, আছে বহি ব্যায়াম কৰি আছে।
উম উম, গৰমত খাব লাগে খাইছোঁ।
ক'ত পাইছ?
এই মায়ে সিহঁতৰ ঘৰৰ পৰা আনিছিলে এইয়া।
ৰমন দাদা ঘৰৰ পৰা শুনিছিলে।
উম। আমাৰ পচলা এটামান বিচাৰিব লাগিব পচলা খাব লাগিব গৰমত, কিয় নহ'ব পচলা কিয় আলো বাজা, দালিৰ লগত নেকি?
পচলা আলু ভাজি।
শুকান ভাজি।
উঠো। অহ, মোৰ ধুনু খাব লাগে। পচৰাটো খালে গৰমততে দিয়া পেটটো ঠাণ্ডা হৈ থাকে।
মই বিচাৰি পিনে বনাব লাগিব।
ঘৰতে ওলাই চাৱচোন, উম ঘৰতো নোলাব।
ভীমকলৰহে লাগে।
ভিমকলহে খায় ন?
উম। চব সকলোৱে কচলা নাখায় নহয়, ভীমকলৰহে খায়।
অহ, আমাৰো ভীমকলই আছিলে নেকি?
অহ।
কল পচলাটো।
বেলেগ কলৰ কাচকল আকৌ, চেনী কল এইবিলাক আঠিয়াকলৰ কল পচলা না নহয়, নহয়।
অহ, টেষ্টি নহয়, ভীমকলৰ পচলাটো বেছি টেষ্টি লাগে। তেনেকেল ভীমকলৰ পচলাটো বেছি টেষ্টি লাগে উম।
উম। আমাৰ ঘৰতে আছিলে কালি আন্ধা হ'লেও অহা নহ'লে তাৰপৰা আনিব পাৰিলোঁ হয়। আকৌ গ'লে আনিব লাগিব। তমি চাগে গোট কাম খিনি কৰি শেষ কৰি লও।
উম উ গুম নিমাৰ গছ। দে তাৰাপা কিনি। অ' উহু বাৰুটো খাই ভাল লাগে হয়?
অ'।
অ' কথা ভাল লে আছে খা সুন দিয়া।
উম।
পানিয়ে নাই, পানী নাইে, মেচিন নিচিনা দি দিয়ে ৰুইছে আৰু ম
আহ বাবুৱে কৈছে যদি বৰষুণ নব লাজে মই গৈ সৰিয়হে পেলাম আৰু বুলি কৈছে।
অ' সেইটোৱে ভাল হ'ব।
উম। স্থান কৰিলে যিটো কষ্ট হয়, সেইখিনি একেটাৰে কষ্ট কৰি পইচা দি কিনাই ভাল।
অ'।
খোৱাডাল খিনি কিন লা সৰিয় চৰিয়হ কৰি, উম। মা উম উম উম, এই মা নামটো আহিছে ন, আমাৰ মা নামটো।
অ'।
এতিয়া এয়া আমাৰ ঘৰতো চাব পাৰিলে হয় নেকি ন, সহঁতৰ। উ এতিয়া কাক সুধিবা তাকে। কৰিব লগ নকয় নহয়ে লিডাৰ বিলাকে। লাহে ঘাট হৈ আছে। সেইটোৱে। টো নাজানে চিনি নাপাও সিহঁতক সুধবি দিলেও ন
কি ভিঅ, কি ভিঅ?
ভিউটো, ভিউটো কি ভিউা, কি কৈছিলে ভিউটোৰ নাম? গোটটোৰ নাম আকৌ কৃষ্ণা। ই সুধিলো মাক। মাক সোধচোন আ ৰ নাম অ' ভিউটোৰ নাম মায়ে জানে। সেইটো নাম জানে আমাৰ এতিয়া আকৌ তিনিজনী আছে হয়, তিনিজনীও নাই আহা। আহা নাই আহা নাই কৈ আছে। কি কয় আহি দে, গোটকেইজন
সিহটোৰ নাম সুধিলেকে মই লাহে ঘাট ব্লকত ফোন কৰি পেলাই সুধিব পাৰিম। অ' হ'ব কিবা কোন বুলিলে।
তাকেইেতো, মায়ক সুধিম সুধিম মোক সেহ কলে কাং খাই নিদিয়ে ৰে।
উম।
যে নাহা মানুহ হবও পোৱা নাই জানো? মানসব নাম আহিছে, পাই আছে। উম।
নপোৱা কিছুমানে একেলগে পাব।
পঁত্ৰিছ হাজাৰয়ত্ৰিছ, পয়ত্ৰি হাজাৰ পাব তাকেতো বৰ কচোন পয়ত্ৰিশ হাজাৰ সাব তেওঁও কিবা কামত কটাব পাৰিব হয়।
উম।
লাচিত।
লাচিত ভিয়?
লাচিত ভিউ গুটনান্দ কৃষ্ণা
উম, হু
আহ কালি ফোন কৰি শুনি সে চাই দিব পাৰিব চাগে ন। চাৰ হতে নাম কেটা
উম,
অ', চাই দিব নাম কেইটাটো আমাৰ গোটেই কেইজনী নাম চাব পাৰিবই।
ত নহ সেয়া মাহঁতৰ গোট এম এজ কোডটো মনত আছে নে নাই?
এছ এমাইছস কোড সিহঁতৰ তাত আছে চাগে
মই মাক ৰান্ধিব দিব লাগিব মানে
অ',
পঢ়িতে এৰি দিব সিহঁতেতে। এমছটো কিবা নাথাকিব পাচবুকত অ', পাছবুক থাকে।
তছ
তেতিয়া মই পাচবুকখন খুজিছিলো নিদিলে।
কাৰ্ডত আছে।
দেৱজিৎৰ ঘৈনীয়েকৰ তাত অহ'।
এই বিনা কোনো প্ৰচেটিং খন বো তাতে আছে হয় ননিয়া কৈছে।
মোৰ তাতে আছে ঘৰতে আছে সিহঁতে মিটিং চিটিং নকৰে মোক কৈ থাকিব কথাটো।
আমাৰ ঘৰত আছে। ক'ত আছে।
এই তাতে আছে চালে হ'ল এই বহী কেইটা যে পাচবুক আমাৰ নাই, পাছবুকখন ক'ত আছে নাজানো।
সি পইচা জমা দিব যে সেই তাতে থাকিব।
লোন লওগে সিহঁতে কিবা গৈছিলে নহয় বাবু দা ঘৰত দিব গৈছিল। তাৰ পিছত কি কৰিলে কি নাজানো হা।
ন নাম্বাৰটো আছে নাথা পাছবুকখন ওলাই ল'ব পাৰিব পিছত হোইছে যদি না নাম্বাৰটোহে আছে পাছবুকখন নাই। বিচাৰি পোৱা। আৰু গোটৰ পাছবুক খন তাতে চবৰ পাছবুক সুযংকে দিছিলে নহয় আনিলে নে নাই নুহে জানিব। মা পাছবুক খন তাতে পাইছো আকৌ অ', ননিহতৰ ঘৰতে পাইছোঁ।
উম।
উম, সি সুধিছিলে আ।
অ', মই ই গোট কেবাচি কৰিব কাৰণে ফোন কৰিছিলো যে সি পথাৰত গৈছিলে হয় দিনত তাৰপিছত সন্ধিয়া পথাৰৰ পৰা আহোতে মোক ৰাস্তাতে লগ পালে তেতিয়া মই কৈছে প্ৰছেটিং খন পাছবুক খনে আনিব তেতিয়া কৈছো প্ৰছেটিংচোন ইয়াতে আছিলে কৈছিলে। নহলে মই সৰুক সুধি চাম বুলি কৈছো আৰু। দে নহ'লে হ'ব দে ন?
হ'ব দে।